অহ
অ শুনিছো শুনিছো কোৱা?
অহ কি কৰিছা।
ভাল আছো দিয়া তুমি কি কৰি আছা।
আহ মই আছো এনে এই অলপমান আহি বহি বহিছো অফিচৰ পৰা আহি অলপ বহিছো এতিয়া
অ
হেৰি আহ আজি অলপ আমি এ হেৰি ঠাইৰ আমাৰ প্ৰিয় ঠাইৰ ওপৰত কথা পাতো আহা অলপ
ব'লা কথা পাতো‌ দে আমি প্ৰিয় ঠাইৰ ওপৰত
অ ব্যস্ততটো নাই বাৰু কথা পাতিব পাৰি ন
নাই দিয়া ব্যস্ত কোৱা। কি কব খোজা।
হেৰি কোৱাচোন আহ তোমাৰ যদি তোমাক যদি সুধো যে তোমাৰ তোমাৰ প্ৰিয় ঠাই কোনখন তুমি কি কবা
মোৰ মতে ভ্ৰমণ কৰিলে মনটো বহুত ভাল লাগে। আৰু বহুত ঠাই আছে যিহেতু ভ্ৰমণ কৰা এনেদৰে মোৰ প্ৰিয় ঠাই বুলি ক'বলৈ গলে মই শ্বিলঙৰ আটাইতকৈ প্ৰিয় ঠাই হয়। আৰু তাৰ সেউজীয়া পাহাৰ বত এটা শান্ত পৰিৱেশ মোক বহুত আকৰ্ষণ কৰে। কলে গ'লে সুযোগ পালে মই পুনৰ তালৈ যাব বিচাৰোঁ।
হয় হয় মোৰো। মই শ্বিলং বাৰু মই ভাল পাওঁ। মোৰ মোৰো এখন অন্যতম প্ৰিয় ঠাই বুলিও ক'ব পাৰি মোৰো।
অ সেইটো ভাল লগাত চাই যিহেতু চবৰে ভালে লাগে সে শ্বিলং। জাগাটো তুমি কোৱাচোন তুমি প্ৰথমবাৰ সেই ঠাইলৈ কেতিয়ালৈ গৈছিলা?
মই কেইবছৰ মান আগতে পৰিয়ালৰ লগত প্ৰথমবাৰ গৈছিলো অহ প্ৰথমবাৰে সেই ঠাইখন দেখি বহুত ভাল লাগিছিল। চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু পৰিষ্কাৰ বতাহ দেখি মনটো একেবাৰে সতেজ হৈ পৰে আৰু মোৰ মতে সেই ভ্ৰমণটো আজিও মোৰ মনলৈ উভতি আহি থাকে বাৰ বাৰ।
নিশ্চয় নিশ্চয় মোৰো সেই তেনেকুৱাই লাগিছিল প্ৰথমবাৰ তালৈ যোৱাতে। মোৰো একে অনুভৱ হৈছিল তোমাৰ নিচিনা।
আহ হয়। পিছে কোৱাচোন সেই ঠাইখনৰ কোনটো কথাই তোমাক আটাইতকৈ বেছি ভাল লাগে?
মই ক'ব গলে মোৰ আটাইতকৈ বেছি ভাল লাগে তাৰ প্ৰাকৃতিক সৌন্দৰ্য। আৰু তাৰ পাহাৰ ডাৱৰ আৰু তাত ঠাণ্ডা বতাহ সেই ঠাইখন আৰু বেছি ধুনীয়া কৰি তলে।
আৰু কলাহল কম হোৱাৰ বাবে বহুত শান্ত অনুভৱ হয় তাত। মই ভাবো যে এনেকুৱা ঠাইত অলপ সময় কটালেহে মনত সকলো ভাগৰ আঁতৰি যায় বুলি ভাবো মই।
হয় হয় হয় সন্দৰ্য্য পাহাৰ চাই খুব মনটো খুব ভাল লাগে।
তুমিও কোৱাচোন পিছে তুমি শ্বিলঙলৈ গৈ তুমি কি কি কৰিছিলা?
মই পৰিয়ালৰ লগত বিভিন্ন ঠাই ঘূৰি চাইছিলো আৰু বহুতো ফটো তুলিছিলো। আৰু স্থানীয় খাদ্য অলপ সোৱাদ লৈছিলো মই। আৰু সন্ধিয়া ঠাণ্ডা বতাহত খোজ কাঢ়িবলৈ খোজ কাঢ়িবলৈ যে বহুত ভাল লাগিছিল। আৰু শেষত ক'বলৈ গ'লে সেই ভ্ৰমণটো মোৰ বাবে এক সুন্দৰ অভিজ্ঞতা আছিল মোৰ জীৱনৰ।
অ ঠিকে আছে মোৰো একে মতামত মোৰো তেনেকুৱাই আহিছিল।
হয় পিছে তুমি আকৌ সেই ঠাইলৈ যাব বিচাৰা নে আৰু?
নিশ্চয় নিশ্চয় মই নিশ্চয় বিচাৰো মই শ্বিলঙলৈ আৰু নিশ্চয় যাব বিচাৰো। এতিয়াও কিছুমান ঠাই ভালদৰে চাবলৈ ভাগি আছিল মোৰ। আৰু মই যদি সুযোগ পাওঁ বন্ধু আৰু পৰিয়ালৰ লগত আকৌ যাম। মোৰ মতে এই ঠাইলৈ বাৰে বাৰে গ'লেও নতুন নতুন কিবা শিকিবলৈ পোৱা যায়।
উম। হয় মোৰ জাগা বহুতে আছে চাব লগালে মোৰো আছে বহুত মইও যাম আৰু। তাত
অ পিছে তুমি কোৱাচোন শ্বিলঙলৈ যোৱাৰ আগতে কি কি প্ৰস্তুতি লোৱা উচিত বুলি তুমি ভাবা?
মোৰ মতে আগতে ভ্ৰমণৰ পৰিকল্পনা কৰি লোৱা উচিত। আৰু প্ৰয়োজনীয় কাপোৰ সোৱাদ আৰু দৰকাৰী বস্তু লগত ৰাখি ল'ব লাগে আৰু তাঁতৰ বতৰৰ কথা আগতে জানি ল'বলৈ সুবিধা হয় আৰু মই ভাবো যে ভাল কৰিব পৰা থাকিলে ভ্ৰমণ আৰু ভ্ৰমণ আনন্দমায়ক হয়।
নিশ্চয় নিশ্চয় নিশ্চয় ভাল আমি পৰিকল্পনা কৰি যাব লাগে। কিবা ভ্ৰমণত গলে
হয় পিছে এই বৰ্ষটোৰ আৰম্ভণিতে তুমি আৰু কি ক'ব বিচাৰা
অ মোৰ মতে মাজে মাজে নিজৰ দৈনন্দিন বাস্তৱতাৰ পৰা অলপ আঁতৰি প্ৰাকৃতিৰ প্ৰকৃতিৰ কাষলৈ যোৱাটো আমি উচিত বুলি মই ভাবো। আৰু ইয়াৰ ফলত মনটো সতেজ হয় আৰু নতুন উৎসাহেৰে কাম আৰম্ভ কৰিব পাৰি মই ভাবো যে নতুন ঠাইত ঘূৰি চালে বহুত নতুন অভিজ্ঞতা লাভ হয়। ক'ব গ'লে ভ্ৰমণ জীৱনৰ অতি অধিক সুন্দৰ আৰু স্মৰণীয় কৰি তোলে বুলি মই ভাবোঁ।
হয় হয় হয় ভ্ৰমণে জীৱনটো অতি জীৱনটোৱে গোটেই স্মৰণীয় কৰি তোলে হয়। হয়
তোমাৰ মতে শ্বিলংখন আন ঠাইতকৈ কিয় বেলেগ লাগে
মোৰ মতে শ্বিলঙৰ শান্ত পৰিৱেশ, সেউজীয়া পাহাৰ আৰু পৰিষ্কাৰ বতাহে মোক ইয়া ইয়াক আন আন ঠাইতকৈ বহুত বেলেগ বেলেগ লাগে। আৰু বেলেগ কৰি তোলে আৰু তাত গ'লে চহৰৰ কোলাহলৰ পৰা অলপ আঁতৰি আত- তৰি থাকিব পাৰি আৰু মই যেতি যেতিয়া তাত আছিলো গোটেই সময়খিনি বহুত শান্তি অনুভৱ কৰি আছিলো। আৰু শেষত ক'বলৈ গ'লে সেই সেইবাবে ঠাইখন মোৰ আটাইতকৈ বেছি প্ৰিয় আৰু মোৰ।
অ ঠিকেই মোৰো একেই। তুমি কোৱাচোন সেই ঠাইলৈ যোৱাৰ সময়ত তোমাৰ আটাইতকৈ মনত ৰৈ যোৱা মুহুৰ্তটো কি আইছিল?
মোৰ আটাইতকৈ মনত ৰৈ যোৱা মহুৰ্ততটো আছিল ৰাতি ৰাতিপুৱাৰ ঠাণ্ডা বতাহ, বতাহত পাহাৰৰ দৃশ্য চোৱা। আৰু চাৰিওফালৰ পৰিৱেশ টো ইমানেই ধুনীয়া আছিল যে বহু সময় ধৰি চাই থাকিব মন গৈ আছিল মোৰ। আৰু ভৰিয়া পৰিয়ালৰ লগত কটোৱা সময়খিনিও বহুত ভাল লাগিছিল। আৰু মোৰ মতে সেই স্মৃতিবোৰ কেতিয়াও পাহৰিব নোৱাৰিমেই আৰু।
অ ঠিকেই মোৰো তেনেকুৱাই।
অ পিছে কোৱাচোন তুমি তাত আহ তাৰ মানুহবোৰৰ ব্যৱহাৰ কেনেকুৱা লাগিছিল তোমাৰ
মোৰ মতে তাৰ মানুহবোৰৰ মানুহবোৰ বহুত ভদ্ৰ আৰু সাহকাৰী আইছিল। আৰু তেওঁলোকে কিবা সুধিলে হাঁহিমুখে উত্তৰ দিয়ে, আৰু এই ভাল ব্যৱহাৰৰ বাবে মোৰ ভ্ৰমণটো আৰু বেছি আনন্দময় হৈছিল। মই ভাবো যে মানুহৰ ব্যৱহাৰে এখন ঠাইক বিশেষ কৰি তোলে। হয়নে নহয়?
হয় হয় ঠিকে কৈছা মই এখন ঠাই বিশেষ কৰি তোলাটো মানুহৰ ভ্ৰমণেই মেইন গুৰু মেইন হয়
অহ। তুমি শ্বিলঙলৈ গলে দৈনন্দিন জীৱনৰ চাপ অলপ কমি যায় নেকি?
হয় নিশ্চয় কমি যায়। তাত গলে মোবাইল বা আন কামৰ কথা অলপ পাহৰি থাকিব পাৰি। ন আৰু প্ৰকৃতিৰ মাজত। সোমাই ক সময় কটালে মনতটো একেবাৰে সতেজ লাগি থাকে আৰু শেষত ক। গলে এনেকুৱা ঠাইলৈ মাজে মাজে যোৱাাতটো বহুত দৰকাৰ জীৱনত।
নিশ্চয় এনেকুৱা ঠাইলৈ চাই থাকিব শ্বিলংলৈ যাই থাকিব লাগে। আৰু এনেকুৱা আন ঠাইলৈও যাই থাকিব লাগে।
হয় হয়।
পিছে কোৱাচোন তোমাৰ মতে বন্ধুৰ লগত যোৱাটো ভাল নে পৰিয়ালৰ লগত যোৱাটো ভাল। এইটো জেগাত।
অ মোৰ মতে ক'ব গ'লে তাত বন্ধু আৰু পৰিয়াল। দুটাৰ লগত যোৱাটো বেছি ভাল বুলি মই ভাবো।
হয়।
তাত বন্ধু সকলৰ লগত গলে বহুত। আনন্দ কৰিব পাৰি। আৰু মই সুযোগ অনুসৰি লগতে তেওঁলোকৰ লগতে যাব বিচাৰো। আনহাতে বন্ধু। সকলৰ লগত বহুতা খাঁ ধেমালিও হয় যিহেতু সেয়ে মই ভাবো যে। সকলোৱে একেলগে আনন্দ কৰাটো উচিত বুলি ভাবো।
হয় হয় হয় ঠিক ঠিকেই কৈছা তুমি দুয়োটাৰ লগতে যাই ভালে লাগে।
পিছে। তুমি শ্বিলঙলৈ গৈ তুমি কি কি নতুন নতুন অভিজ্ঞতা লাভ কৰিছিলা।
মই। তাৰ প্ৰ প্ৰাকৃতিক সৌন্দৰ্য আগতকৈ ওচৰৰ পৰা উপভোগ কৰাৰ সুযোগ পাইছিলো মই।
আৰু নতুন খাদ্যৰ সোৱাদ লৈছিলো এইবাৰ আৰু নতুন ঠাইো দেখিছিলোঁ। আৰু এই ভ্ৰমণৰ পৰা বহুত ভাল স্মৃতি লৈ উভতি আহিছিলো মই। আৰু মোৰ মতে নতুন ঠাইলৈ গ'লে সদায় নতুন কিবা কিবি নহয় কিবা কিবি শিকিবলৈ। পোৱাই যায় ন।
অ নিশ্চয় নিশ্চয় নিশ্চয় হোৱা যায়।
উম পিছে কোৱাচোন। তুমি হেৰি ভ্ৰমণলৈ যাওঁতে পৰিৱেশৰ যত্ন কেনেকৈ লোৱা উচিত বুলি তুমি ভাবা।
মোৰ মতে আমি য'তে যাওঁ। আৱৰ্জনা ইফালে সিফালে পেলোৱাটো উচিত নহয় আৰু ঠাইখন। পৰিষ্কাৰ কৰি ৰখা আৰু প্ৰাকৃতিক সন্মান। কৰাটো সকলোৰে দায়িত্ব বুলি মই ভাবো। আৰু মই নিজেই এই কথাবোৰ মানি চলিবলৈ চেষ্টা কৰোঁ। আৰু শেষত ক'বলৈ গ'লে আমি পৰিৱেশৰ যত। যত্ন ললেহে ভৱিষ্যতেও এনেকুৱা ধুনীয়া ঠাই উপভোগ কৰিব পাৰিম বুলি মই ভাবো।
হয় হয় হয় এইটো আমাৰ দায়িত্বও হয় আমি কোনোবা ঠাইত ভ্ৰমণ কৰিব লগলে আমি সেই ঠাইখিনি। পৰিষ্কাৰ কৰিয়ে ৰাখিব লাগিব আমি য আমি যাতে আকৌ লেতেৰা নকৰো।
অ তুমি কোৱাচোন তুমি শ্বিলঙৰ ভ্ৰমণৰ পৰা তুমি কি কি শিক্ষা পাইছিলা?
মোৰ মতে ভ্ৰমণে কেৱল আনন্দই নিদিয়ে, মই বহুত নতুন নতুন শিক্ষা অভিজ্ঞতা দিয়ে। আৰু নতুন নতুন সংস্কৃতি আৰু প্ৰকৃতিৰ বিষয়ে জানিবলৈ পাইছিলো। আৰু ইয়াৰ ফলত চিন্তা ধাৰাও অলপ বহল হয় আৰু শেষত ক'বলৈ গ'লে মানে মানুহৰ জীৱনৰ এটা অতি মূল্যবান অভিজ্ঞতা হয়।
অ ঠিকে কৈছা তুমি। মানে আমাৰ জীৱনৰ এটা অতি মূল্যবান অভিজ্ঞতা হয়।
অ হয় পিছে কোৱাচোন তোমাৰ মতে মানুহে মাজে মাজে নিজৰ প্ৰিয় ঠাই লৈ কিয় যোৱা উচিত?
মোৰ মতে প্ৰতিদিনৰ। পৰা পঢ়া কাম আৰু বাস্তৱৰ মাজত। মানুহ অলপ ভাগৰি পৰে যিহেতু তেনে সময়ত প্ৰিয়। ঠাইলৈ গ'লে মনটো সতেজ হয় আৰু নতুন উৎসাহ পোৱা যায়। এ মই যেতিয়া সুযোগ পাওঁ প্ৰকৃতিৰ কাষলৈ যাবলৈ চেষ্টা কৰো। আৰু কব গ'লে ভ্ৰমণে মন আৰু শৰীৰ দুয়োটা ভাল কৰি ৰাখে। বুলি মই ভাবো।
হয় হয়। হয় ঠিকে কৈছা ভ্ৰমণে মানুহৰ মন আৰু গোটেই দেহটো গোটেই ভাল কৰিয়ে ৰাখে। মইও এনেকে ভাবো।
অ নিশ্চয় তুমি পিছে কোৱাচোন। সেই ঠাইখনৰ কোনটো দৃশ্য তোমাৰ আটাইতকৈ বেছি প্ৰিয় হৈছিল?
মোৰ এটতকৈ বেছি মনত আছে পাহাৰ, ডাৱৰীয়া আৰু সেউজীয়া গছ গছনিৰে ভৰা দৃশ্যবোৰ। আৰু ৰাতিপুৱা ঠাণ্ডা বতাহত সেই দৃশ্যবোৰ আৰু বেছি ধুনীয়া লাগি গৈছিল। আৰু মই বহুত ফটোও তুলিছো পাছে। আৰু মোৰ মতে সেই স্মৃতিবোৰ আজিও একেদৰে সতেজ হৈ আছে।
নিশ্চয় মোৰো তেনেকুৱাই মোৰো তাৰে স্মৃতিবোৰ আজিলৈ সতেজ হৈ আছে। আৰু মই পুনৰ চেষ্টা কৰিম যাতে মই তালৈ এবাৰ আৰু এবাৰ যাওঁ।
হয় এতিয়া ঠিকেই আছে বাৰু ভাল লাগিল আহ তোমাৰ লগত কথা পাতি আৰু মিচ শ্বিলঙত কথা পাতিও ভাল লাগিল।
মোৰো তোমাৰ লগত শ্বিলঙৰ আৰু ভ্ৰমণৰ কথা পাতি বহুত ভাল লাগিল।
ভাল লাগিল আকৌ সতেজ লাগি গল মোৰ মনটো।
মোৰো একে লাগিল ঠিকে আছে দিয়া ধন্যবাদ।
ধন্যবাদ ধন্যবাদ শুভৰাত্ৰি
থাকতুল